হেল্ল'।
কি কৰি আছা?
আছোঁ এনেই, ভাত-চাত খাই এতিয়া অলপ ৰেষ্ট লৈছোঁ। দিনটো ক্লাছ কৰিলো। ক্লাছ কৰি আহি এতিয়া আৰু ভাগৰ ধৰে ন। সেইটো কাৰণে ৰেষ্ট লৈছো আৰু আৰু ইমান গৰম।
অ' সেইটোৱে। উম।
তুমি কি কৰিছা?
মইতো এই এনে আছো ৰ'বা। ক্লাছৰ পৰা আহিছো দুটা মানত আহি লাঞ্চ কৰিলো। এতিয়া আকৌ ওলাই যাম অলপ কাম আছে সেইকাৰণে।
হয় নেকি। ক'ত যাবা?
মই কেফেত যাম ৰ'বা এটা বস্তু বনাব দিছো।
কেফেত অঁ। কিবা মানে বস্তু মানে কেনেকুৱা?
বস্তু মানে ড'কমেণ্টছ এটা বনাব লাগে ৰ'বা।
অ'। পিছে ভাত কিহে দি খালা?
আজি চিম্পল আছিলে। আজি দাল আছিলে, মিক্স ভেজ আছিলে, আৰু আলু পিটিকা। তোমাৰ তুমি কিহে দি খালা?
মই আ মোৰ আজি আ বুট আৰু মটৰ যে আছে আৰু আলু দি সেনেকোৱা কে মানে ঘুগুনি বনাইছিলে। তাৰপিছত ভেন্দি বনাইছিলে ভেন্দিত অলপ মুগ দিছিলে সেনেকে মানে ভাজি আৰু ভাত সেইটোৱে খালোঁ আজি। নিৰামিষে আছিল আজি। এতিয়া কি কৰিছা পিছে?
এতিয়া মই এনে আছো। এতিয়া এনেই অলপ শুই আছিলো মানে আহ শুই, শুই মানে মাহীয়ে ফোন কৰিছিল কথা পাতি আছিলো। তাৰপিছত এতিয়া ভাবিলো অলপ কথা পাতো তোমাৰ লগত।
অ'। এতিয়া এতিয়া মানে কি মইও ফ্ৰী আছোঁ। বৰিং লাগি আছে সেইকাৰণে কল কৰিছোঁ আৰু। কিমান আৰু বৰিং হৈ থাকিম।
অ, আমাৰ ৰাতিপুৱা বা দুপৰীয়া প্ৰব্লেম নিদিয়ে মানে। প্ৰব্লেমটো ৰাতি বহুত প্ৰব্লেম দিয়ে মই কথাই পাতিব নোৱাৰো একো বুজি নাপাওঁ।
উম, চেম মোৰো। এইখিনি টাইমত ভাল হয় আৰু। বাকী খিনি টাইম মানে অলপ, অ ধৰি লোৱা ৰাতিপুৱা টাইম খিনিয়ে আমাৰ ক্লাছ থাকে। ৰাতিপুৱা শুই উঠিটো মানে কি আমি কাম চামে কৰো। কাম চাম কৰি উঠি টো গা পা ধুই ক্লাছৰ ওলাই যাব লাগ। আৰু ক্লাছো মানে ঠিক নাই দুইঘন্টাও হয় কেতিয়াবা কেতিয়াবা তিন ঘণ্টাও হয়। তাৰপিছত আহি, অলপ ৰেষ্ট লয় ভাত চাত, খাই আৰু অকণমান ৰেষ্ট লয় বাকী কাম চাম মানে যিখিনি থাকে সেইখিনি কৰি আকৌ ওলাবই হয়চোন মইতো দৌৰিব যাওঁ সেইটো কাৰণে আৰু দৌৰিব গৈ আকৌ আঠটা বজাতহে ঘৰ আহো তাৰপিছত আকৌচোন মানে পঢ়াৰে টাইম হয় পঢ়াৰ টাইম হোৱাৰ পিছত আৰু সেই ৰাতি আৰু কাহ কিমান কল কৰিম ৰাতি ডিষ্টাৰ্ব দিব ভালো নালাগে ন সেনেকে আৰু দিনতটো গুচিয়ে যায়
অঁ বাকী আৰু অঁ অঁ
কি কৈছা
কলো বাকী আৰু এতিয়া আহ আজি দিন কেনেকুৱা গ'ল
আজিৰ দিন এতিয়া মই যেনেকুৱাকে কলো চেম তেনেকুৱাকে গৈ আছে এতিয়ালৈকে আৰু চাগে একেবাৰে লাষ্টলৈকেও তেনেকুৱাকেই যাব নাজানো আৰু কি বা হয় লাষ্টৰ খিনিতো মানে আৰু ন এতিয়া গম নাপাও কি বা হয়
আহ আহ সেইটো অ উ উ দৌৰিব কেইটাত যাবা কেতিয়া যাবা
দৌৰিব আহ দৌৰিব মই ছয়টা মান বজাত মানে সেই ওলাও আৰু ৰেডি হও ৰেডি হৈ চাৰে ছয়টা মানত ওলাই যাও তাৰপিছত অলপ মানে হে কৰি আৰু তাৰ পিছত সাতটা মান বজাত আমি মানে ৱৰ্কআউট বিলাক আৰু ৰানিংটো ষ্টাৰ্ট কৰি দিওঁ আৰু তাইলৈকে কৰি থাকো তাৰপিছত ঘৰত আহো
তুমি অ হ
তুমি ৰাতিপুৱা কেইটা বজাত যোৱা
মই ৰাতিপুৱা কি মৰ্ণিং ৱাকত
উম
মই চাৰিটাতে ওলাম মানে কুকুৰ এটা আছে মোৰ দগ এটা আছে তাইকো ফুৰাও ময়ো দৌৰোঁ
ভালে ভালে মই যে মৰ্ণিং উঠিবই নোৱাৰো জানে ইমান প্ৰব্লেম হয় মৰ্ণিং উঠোতে ইভিনিঙে মানে মোৰ কাৰণে ভাল আৰু ইভিনিং মানে ইমান এলাহ নালাগে মৰ্ণিং টো মানে বহুত এলাহ লাগে উ কি ৱাহ সেইটোছত মেকচিমামৰ এইটো প্ৰব্লেম থাকে
উম
এতিয়া পিছে কি কৰি আছা
এতিয়া মই লাহেকৈ আৰু ৰেডী হ'ম আৰু কেফেত যাব লাগে যে
অ
বাকী তুমি আজি আহ কি বুলি কয় আঠটা মানত আহি কিনে ঘৰৰ কি খোৱা বোৱা তুমিয়ে বনাবানে নে মায়ে বনাবাহি
ৰাতি মানে মই ভাত নাখাওঁ মই মানে দিনতে এবাৰ বা কেতিয়াবা দুবাৰ আৰু মানে ধৰি লোৱাক কেতিয়াবা মানে বহুত দূৰত গ'লোতে ৰাতিপুৱাই খাই যাওঁ। আৰু আহি ভোক লাগিলে সেনেকে খাওঁ। সেনেকে মানে দুইবাৰ খোৱা যায় ৰাতিটো মানে ইমান খোৱা নাযায় ৰাতি মানে দাই জেছন হোৱা টো অলপ প্ৰব্লেম হৈ ন। সেইটো কাৰণে মানে ৰাতি মই না খাওঁ আৰু। আৰু মইতো দৌৰিব যাওঁ। ন সেইটোৰ কাৰণে ৰাতি মানে কি আৰু কভাৰ হ'বৰ কাৰণে মানে মই নাখাওঁ।
ডাইজেষ্ট হয় ভাল।
কাৰণ ৰাতিটো আমি খোজ কঢ়িব নাযাও কেনেকে ডাইজেষ্ট হব ডাইৰেক্ট যদি শুই দিও। হয়নে নহয় সেইটোৱে আৰু, তোমাৰ কি কি প্লেন ৰাতি?
মোৰ একো প্লেন নাই আমাৰতো বনোৱাই আছে বাৰু এতিয়া একো নবনাই ৰাতি আৰু আকৌ ভাতটো বনাব এতিয়া খাম ভাতটো বা বেছি নাখাও ৰাতি বেছি খালে অভাৰ মানে অ মানে বেয়া লাগে গাটোৱে বেয়া লাগি থাকে সকাৰণে অলপ জাষ্ট অলপ
সেইটো হয় ইমান অভাৰো খাব নোৱাৰি ৰাতিটো মানে সদায় আৰু অলপমান খাব লাগে বাছ মানে আহ দিনৰ বা ৰাতিপুৱাৰটোহে অলপমান বেছিকে খাব লাগে।
অ', অ', সেইটোৱে সেইটোৱে।
ৰাতি আমাৰ এনেও ৱৰ্কআউট কৰা নাযায় ন সেইটো কাৰণে আৰু দিনত আমাক শক্তিটো বেছি লাগে বহুত কাম কৰি থাকো আমাক শক্তিটো লাগিবই ন। এনাৰ্জি লাগিব সেইটো কাৰণে আৰু দিনত বেছিকে হ' লাগে।
দিনত বেছিকে এতিয়া বেছি মানে ইমানো অহাৰ নহয় বা
মানে অভাৰ নহয় মানে ৰাতিতকে অলপ বেছি আৰু।
অঁ',
মানে এটা লিমিট থাকে ন বেছি হওক সেইটো আৰু মানে যোনে যিখিনি পাৰে আৰু চবৰে ক্ষেত্ৰত বেলেগ বেলেগ হয় ন।
উম।
সেইটোৱে ৰাতি কি বনাব গৈছা তোমাৰ।
একো নবনাই ৰা ৰাতি নবনায় একো এতিয়া বনোৱা আছে অকল ভাত টো বনাব দিয়ে। হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' শুনা পাইছা।
অ অ পাইছো।
অ ৰাতি একো নবনাই ৰাতি অকল ভাতটো হে বনাব। চব আছে বনোৱা। হেল্ল'
অ মাততো অহাই নাছিল জোননা কোৱাই নাই
কৈছো নেটটো শ্ল' মাৰি আছে নেকি আকৌ
অ' নে তো মোৰো শ্ল' কৰি আছে আজি কিয় পায় নাজানো
অঁ
ৱেডাৰ কাৰণেও হ'ব অলপ মানে বৰষুণ দিওঁ -দিওঁ টাইপো হৈ আছে ন তেতিয়া অকনমান নেটৰ প্ৰব্লেম হয়
আহ
দিয়া তুমি ক'ব ওলাইছিলা নহয়, ৰাতিৰ তোমাৰ কি প্ৰিপাৰেচন খোৱাৰ কাৰণে
একো প্ৰিপচন নহয় ৰাতি ভাতো বনোৱাই আছে চব্জি বনাই আছে অকল ভাতটো অলপ বনাব সেইটোয়ে খাই আৰু শুম আৰু এ মানে কি হয় তাত ৰাতি যদি বেছি খাই দিওঁ ৰাতিপুৱা মানে কি হয় ৰাতিপুৱাও নালাগে ৰাতিয়ে মানে খোৱাৰ লগে লগে মোৰ মানে এনেকুৱা ফিল হয় লাইক মই চাগে পেটটো এতিয়া ফাটি যাব মোৰ সেনেকুৱা ৰাতি এনেও মানুহ নৰ্মেল মানুহ ৰাতি বেছি খাব নালাগে জাষ্ট মানে খাই অলপ কব লাগে নহ'লে কি হয় বস্তুতটো মানে কি অইলি বস্তু খাই কিনে শুই থাকিলে বস্তুতটো লিভাৰত যায় ডাইৰেক্ এটেক অই ত সেইকাৰণে অলপ খ কিি শুব লাগে বাট নট ডেট মাচ্ মানে
উম মোৰ মতেতটো পাৰিলে মানে কি চবে বইলে খাব লাগে, বইল খালে আমাৰ স্কিনটোৰ কাৰণেও ভাল লগত ততে বডিও ভালে থাকে, ফিটো হৈ থাকো
উম বইলটো ভাল স্কিনটো গ্ল'ও হয়, ভাল হয়
সেইটোয়ে য কিন্তু এতিয়া আমাৰ কি কবা আৰু এতিয়া আমাৰ জন্মৰ পৰাই আমি এনেকেই খাই আহিছো এতিয়া বইল খালে আমাৰ মানে মানে খোৱা যেনে নাপাও আমি বইল খালে
ন পাম ন
উপায় নাই আৰু হ'লেও ট্ৰাই কৰিব লাগে বইল খোৱাটো।
অঁহ, আমাৰ প্ৰব্লেম হৈ গৈছে মানে কি হয় আমি নোৱাৰিমেই আমি যিমানে ট্ৰাই নকৰোঁ আমি অইেলী ফুডটোত আহিমেই কনভাৰ্ট হৈ।
উম, সেইটোটো হয়। উপায় নাই আৰু।
ঠিক আছে, ঠিক আছে দিয়া তোমাক পিছত
অ, দিয়া তুমিও যাবা বোৱা ন এতিয়া।
অ, এতিয়া যাম অ, গধূলি ফোন
উম হ'ব দিয়া কথা পাতি ভাল লাগিল তোমাৰ লগত। উম, দিয়া বাই। দিয়া ঠিক আছে তেনেহলে।